অ'
হয় শুনা পাইছোঁ
অ', আপুনি এতিয়া কি কৰি আছে বৰ্তমান
অ', মইতো এতিয়া যিহেতু আমাৰ আজিৰ দিনটো বহুত গৰম সেইবাবে মই মানে গছ গছনিৰ তলত বহি কিনে অলপ ছাইাত বহি আছো আৰু
অ', আপুনি মই ময়ো এই বহি আছো ছাঁয়া গছৰ তলত গৰমটো বহুত না আপুনি ভাত খালে
হয় খালো। আজি দুপৰীয়া ভাতটো জিকাই খালোঁ মানে। পানী ভিজাই কিনে যিহেতু বহুত গৰম না সেইবাবে মানে জিকাই কিনে খালো আৰু
অ', অ', মইও খালো এতিয়া খাই আছোঁ মই
হয়, হয়।
মই দালিৰে খাই আহিলো দালি পাপৰ খে
হয়।
অ', হয় হয়। এ, গৰম ন আৰু বহুত আঞ্জা নালাগে। এখনে যে খাব লাগে, বেছি খালেও আৰু বহুত গৰম লাগি থাকে ন।
অ'
অ'আপোনাক মই প্ৰশ্ন সুধিবলৈ কল কৰিছিলো পাৰিম নে সুধিবলৈ?
হয়, হয় নিশ্চয় পাৰিব, মই ফ্ৰী আছো এতিয়া।
অ' আপুনি অলপ শিক্ষাৰ বিষয় কৰিব পাৰিবনে।
হয়, অ' বহুত সুন্দৰ প্ৰশ্ন আপোনাৰ বহুত ভাল লাগিল। এইটোক শিক্ষা, শিক্ষা বুলি ক'লে মানে আমি। যিটো নেকি আমাৰ জীৱনত কিবা এটা শিকিবলৈ লোৱা বা কিবা। আহ যাৰ যি যিটো নেকি ডাঙৰ মানুহৰ বা। কিছুমান জানা মানুহৰ পৰা। কিবা এটাক শিকিবলৈ পোৱাতোৱে শিক্ষা বুলি কোৱা যায় আৰু।
হয়।
অ' যেনেহেন আমাৰ পঢ়াৰ শিক্ষা। আৰু শিক্ষা বুলি কাৰণে মানে আমাৰ জীৱনত বহু শিকিবলৈ। আছে আৰু বা আমি শিকি আহিছো, জন্ম লোৱাৰ পৰাই। হয়। এজন পোৱালী বা এজন অহ' সৰু পোৱালী এজনে। কিবা এটাক শিকিবলৈ বা জন্ম লোৱাৰ পৰাই আহ শিকি-শিকি আহি আহে আৰু যিটো শিক্ষাটো লৈ আহে যেনেহেন জন্ম লোৱাৰ পৰাই কথা পাতিব শিখা
অ'
অ' মাক বাপাক, মাক বাপাক পৰা বা পিতৃ মাতৃৰ পৰা কিবা এটা শিকিবই পায়, যেনেহেন আহ, মাত মা কথা পাতিব শিকা বা ভাত খোৱা লোৱাৰ শি শিকা কেনেকে ভাত খাব লাগে। কেনেকে কি কৰিব লাগে। সেইটো শিকা আৰু ন আহ আৰু ঠিক তেনেদৰে উম, ডাঙৰক মান কৰা বা সৰুক সৰুক মৰম দিয়া, সেইবিলাকৰ এটা এটা শিক্ষা আৰু ন হয়, আহ ঠিক তেনেদৰে আমি যদি শিক্ষাৰ কথা ক'ব যাওঁ। তাৰ এজন শিক্ষকে। বা এজন ডাঙৰ মানুহে আহ আমি যদি বেলেগৰ পৰা শিক্ষা ল'ব যাওঁ। সেই যোনে নেকি শিক্ষা দিব আমাক সেই শিক্ষা থকা মানুহে যেন, আমি যিটো নেকি জানিব বিচাৰো। সেই সেইটো মানে। এ, সেইটো কথাত বা সেইটোৰ সেইটো আহ জানা আহ কথাত আহ সেইটো সেইজন মানুহে মানে জানিব লাগিব আৰু আহ ঠিক তেনেদৰে আমি যদি এজন শিক্ষকৰ কথা ক'বলৈ যাওঁ। যিটো যোননে নেকি মেটছৰ আহ গণিতৰ শিক্ষা দিয়ে আমাক, এ সেইটো নেকি শিক্ষকে কিন্তু, আহ যিটো নেকি গণিত গণিতৰ বাবে শিক্ষিত হ'ব লাগিব বা জানিব লাগিব। আহ যদি তেওঁ শিক্ষকে যদি একোৱে নাজানে গণিতৰ বিষয়ে। আমাক পঢ়িব নোৱাৰিব আৰু।
নোৱাৰে।
ঠিক তেনেদৰে শিক্ষা বুলি ক'লে মানে আমাৰ যি। যিটো নেকি বেপাৰ বেপাৰতো এ অনেক শিক্ষা থাকে যেনেহেন। আমি আমি যদি আহ। এজন বেপাৰীক লৈ কেনে কথা পাতো যে গেলামাল বেপাৰীক এ কথা লৈ কেনে কথা পাতো যে যি এ, এ এক পেকেট চিপছৰ দাম পাঁচ টকা হয় যদি আহ তেওঁ যদি নাজানে এ একট পচ একট এখন বা এক পেকেট চিপছৰ দাম পাঁচ টকা বুলি তেওঁ নাজানে যদি বেলেগৰ লগত থকা খাই কেনে যদি চাৰি টকা মাত্ৰ দি যায় তেওঁ মানে লচ খাব আৰু ন'?
তেনেদৰে এ আমি বেপাৰৰ বেপাৰৰ যিটো নেকি এ বেপাৰ কৰিবলৈও আমাক শিক্ষা লাগিব বা অ' কাৰোবাৰ
বিজনেছ কৰিবলৈও আমাৰ শিক্ষা লাগে কৰিবলৈ
হয়। অ' যিটো নেকি আমি চৰকাৰী চাকৰি চৰকাৰী চাকৰি যদি আমি কৰিব যাওঁ বা ইটাৰভিউ দিব যাওঁ বা পৰীক্ষা দিব যাওঁ সেই পৰীক্ষাত আমি যদি উতীৰ্ণ বা পাছ হবলৈও আমাক শিক্ষা লাগিব আৰু ন'।
অ'
আহ যদি আ আমি যদি বেলেগতো কাম কৰিব বা কাম বিচাৰি কেনে অ' আম আজিকালিতো বহু কোম্পানীতে যদি আমি কাম বিচাৰিব যাওঁ প্ৰথমতে ইণ্টাৰভিউ লোৱা যায় আৰু ন' হয়। ভাল ভাল কোম্পানীত মানে ইণ্টাৰভিউ লোৱা যায় আৰু যদি আমি যদি ইটাৰভিউ দিব যাওঁ সেই কামৰ বিষয়ে আমি ভালকে শিক্ষা লৈকনেহে যাব লাগিব।
অ'
হয় অ' যিটো নেকি আমি যদি সেই কামৰ বি যদি শিক্ষা নাথাকিলে শিক্ষা নাথাকে তেতিয়া আমি সেই ইণ্টাৰভিউহত ই উত্তীৰ্ণ হ'ব বা পাছ হ'ব নোৱাৰিম আৰু সেইবাবে আমাক শিক্ষা লাগিব। আৰু আমাৰ জীৱনত বহুত শিক্ষা লাগে আমি যটো নেকি কথা পতাৰ শিক্ষা লাগিব আৰু ডাঙা ৰখব আৰু সৰুক মৰম দিয়াও শিক্ষা লাগিব আৰু চ'ব আমি শিকিকনে আমি ডাঙৰ হৈ আহোঁ। আহ এটা এটা ষ্টেপত বা আহ এটা এটা বছৰত আমি বা এটা এটা দিনত আমি নতুন নতুন জ্ঞান বা নতুন নতুন শিক্ষা আহ শিকিবলৈ আহ পাও আৰু ন।
অ'
হয় যেনেহেন আমি স্কুলত পঢ়িব গ'লে আহ ইংলিছ মেথছ এছামিছ চাইঞ্চ বহুত ছাবজেক্টৰ ম আমি জ্ঞান পাওঁ। আৰু এই জ্ঞান দিয়া শিক্ষক শিক্ষয়িত্ৰীবিলাকে যেন শিক্ষক শিক্ষয়িত্ৰী হ'বলৈ তেওঁলোকেও যিটো নেকি চাবজেক্ট পঢ়োৱায় সেই চাবজিকত মানে ভালদৰে শিক্ষা লৈ কেনে আমাক পঢ়াব পাৰি আৰু বা আহ সেই চাবজেক্টৰ বিষয়ে তেওঁলোকে আহ ভালদৰে জ্ঞান থাকিব লাগিব তেতিয়াহে আমাক শিক্ষা দিব পাৰিব আৰু ন?
অ'।
হয় ঠিক তেনেদৰে আমি যদি খেতি কৰো খেতি কৰি আহ খেতিৰ বিষয়েও আমি শিক্ষা আহ পাব লাগিব বা শিক্ষা জানিব লাগিব আৰু ন। আহ যেনেহেন খেতি কৰিবলৈ আমাক প্ৰথমতে মাটিত টো হাল বব লাগিব কইঠা পেলাব লাগিব সেই ঠিক তেনেকে আমি মানে আহ এটা- এটা শিকি লও আৰু, বা শিক্ষা পাওঁ বেলেগৰ পৰা। যোনে নেকি আগতে কাম কৰি গৈছে, তেওঁলোকে মানে আমাক শিক্ষা দিয়ে আৰু ন।
অহ। দিয়ে।
ঠিক তেনেদৰে, আমি আহ -যিটো নেকি অনেক কাম আছে। যেনেহেন হাজিৰা কৰাটোত মানে, বেলেগৰ পৰা শিকা আৰু। বেলেগৰ পৰা চাই কেনেহে আমি হাজিৰাটো কৰিব পাৰো আৰু। যেনেহেন ঘৰ বনোৱা মিস্ত্ৰী পকা মিস্ত্ৰীও মানে, আহ বেলেগৰ পৰা শিকিহে আন আনে, অনেক আহ -আনক মানে শিকাব পাৰে আৰু।
অহ। ঠিক তেনেধৰণে আৰু, শিক্ষা বুলি ক'লে মানে মই এইখিনিয়ে ক'ব বিচাৰোঁ।
অহ।
অহ। এইখিনিয়ে আৰু শিক্ষাৰ বিষয়ে। এতিয়া, আপুনিয় যিটো নেকি মই কৈ গলো, খেতি- খেতিৰ বিষয়ে আপুনি অলপমান ক'ব পাৰিব নেকি আৰু?
অহ। খেতি, মই এতিয়া ধান খেতিৰ বিষয়ে ক'ম অলপ।
হয়।
হ। খেতি কৰিবলৈ আমাক মাতিৰ প্ৰয়োজন হ'ব। মাটিতো লাগিব নহয় ফাচটৰ কাৰণে, খেতি কৰিবলৈ হ'লে। মাটি নহ'লে ক'ত কৰিম দেছোন আমি ন।
হয়। হয়। নিশ্চয়।
মাটিখিনি লম আমি তেতিয়া, আমি তাতো ক'ত কৰিব লাগিব। গোটেইখিনি কৰতে পাছতে কঠয়াটো আমি বস্তাত সোমাই বা বস্তাত সোমাই কেনে, মানে- পাতল বস্তাত, সেইযে পাত থাকে না
হয়। হয়। হয়। হয়। নিশ্চয়। জানো।
সেইটো অৱস্থাটোত মানে ভৰাই কেনে, আমি পানী তিয়াই থব লাগিব আৰ।
অঁহ। ধানৰ বিধানটো মানে
অহ। ধানৰ বিধানটো।
হয়।
হয়। যেতিয়া তোমাৰ তেতিয়া দছ দিন মান হব নহয়, তেতিয়া আমি সেইখিনি মানে বিধানটো আমি ওলাই আনি কিনে, হক - মাটিত থৈ দিব লাগিব।
হয়।
অহ। কলপাত বা কচুপাতেৰে ঢাকি থব, বা বস্তাৰেও ঢাকি থ'ব পাৰিব। মানে গজাল মানে তিনিদিন বা এসপ্তাহ তাতেও থ'ব লাগিব।
হয়।
যেতিয়া গজা ওলিয়াব, তেতিয়া আমি পথাৰলৈ লৈ যাই কেনে পথাৰত, ভালদৰে মানে হাল বাই কেনে মানে ছটিয়াই দিব লাগিব আপোনাক। এই বিধানটো কঠিয়াত উঠত মানে
হয়।
অ'হ। তাৰপিছত যেতিয়া কঠিয়াখিনি ডাঙৰ হ'ব, তেতিয়া আমি তাতে সাৰো দিব লাগিব আমি।
হয়।
হয়। কঠিয়াটো ডাঙৰ হ'ব লাগিলে, সাৰ দিব লাগিব।
হয়।
তেতিয়া কঠিয়াটো ডাঙৰ হব আপোনাৰ। তেতিয়া উঘালিব পৰা হ'ব। তেতিয়া আমি ভালদৰে মানে হাল বাই কিনে, কঠিয়াখিনি উঘালি কেনে এ তাতে ৰুই দিব লাগিব আৰু না।
হয়।
অহ। আজিকালিটো মেচিনেদিও ৰুব পাৰে না বহুত। কঠিয়াখিনি উনেকৈ ৰুই পিনি আমি ৰুই দিব লাগিব আৰু ন।
হয়।
উম। যাতে ধান যিটো ৰুলো আমি কঠিয়া বা ধানটো সেইটো মানে গৰু বা ছাগলীয়ে খাব নোৱাৰটো বেৰা দিব লাগিব আমি ভালদৰে।
হয়।
আৰু বেৰা দিয়াৰ পাছত আমি তাতে যেতিয়া অলপ ডাঙৰ হ'ব ন তেতিয়া আমি সেই ধানখিনিত মানে সাৰ দিব লাগিব আৰু ডাঙৰ হ'ব লৈ আৰু এতিয়াটো ধানতো বহু মানে ধান কপ তিলপ বিজাণু থাকে না।
হয়।
নহ'ব গিল আমি ঔষধ দিব লাগিব।
উম।
উম। যেতিয়া এইট্টি পাৰ্চেন্ট বা ছেভেন্টি পাৰ্চেন্ট মান হ'ব তেতিয়া আমি ধানটো কাটিব লাগিব আৰু না।
হয়।
এইট্টি বা ছেভেন্টি পাৰ্চেন্ট শুকালে মানে ধানটো। ডাঙৰ হৈকিনে শুকালে কাটিব লাগে মেচিনেৰে নহ'লে বা পাছেটোতো কাটিব পাৰে আমাৰ আমি। আজিকালিটো মেচিনৰ যুগে মেচিনেদিয় বহুত কতা হয়।
হয় যিহেতু মেচিনেদি কাটিলে মানে খুব কম সময়তে কম সময়ৰ ভিত
কম সময়ৰ ভিতৰতে হয় আজিকালি আৰু মৰণা মৰা মৰণাটো জাগাতে মাৰিব পাৰে ন আৰু।
হয় সেইটো মিচিনেদি হয়, হয় জানো।
তাৰপিছত যেতিয়া আমি মেচিনেদি নাকাতো বা হাতেৰে কটো ন আৰু কাচিৰে তেতিয়া আমি সেইখিনি ধান ঘৰলৈ লৈ আহিব লাগিব ট্ৰেক্টৰ বা কিবা অন্য চিলাৰী বা মানুহ মানে এইটো কান্ধতো লৈ আহিব পাৰে না।
হয়।
অহ, সেনেকৈ লৈ আহিকিনে ঘৰত থব লাগিব সেইখিনিয়ে মা, মৰণা মাৰিব লাগিব আৰু না।
হয়।
আটো আৰু কৰিব লাগিব তাৰে। মানে মৰি উঠিকিনে এক্সট্ৰা কৰিব লাগে আৰু এক্সট্ৰা কৰিব লাগিব।
হয়।
যিটো খেৰলিব সেইটোহে আমি বহু মানে মাছৰুম। মচৰুমটো উৎপাদন কৰিব পাৰে।
হয়।
সেইটো আমি বহুত পইচা উপাৰ্জন কৰিব পাৰিম আৰু মাছৰুমটো বেছিকিনে।
হয়।
আমি এতিয়া ধ এক্ৰ কৰি তলো এতিয়াও ধঠান পল অৱস্থাত থব লাগিব আৰু ন। আচলতে যয়া আমি খাব ভালো কৰো।
হয়।
সেইখিনে কব বিচাৰো আৰু।
অ, ভালদৰে বুজাই দিলে আপুনি অ, খেতিৰ বিষয়ে বা ধান খেতিৰ বিষয়ে।
অ'।
যেনেহেন আমি কইঠা তুলি কিনে বা আহ হাল বাই কেনে কঠীয়া ৰুই কেনে কঠীয়া কাটাৰ পৰা। মৰণা মাৰাৰ পৰা। সেইবাবে আপুনি ভালদৰে বুজাই দিলে আৰু ন।
কওঁক।
ভাল লাগিল আপোনাৰ লগত কথা পাতি কেনে। আপুনি যে সেই মই ফ্ৰী থকা সময়ত আপুনি কল কৰি কেনে ক'ত বা কথা পাতিবলৈ কল কৰি কিনে আপুনি মোৰ লগত সময় দিয়াৰ বাবে ভাল লাগিলে আহ ধন্যবাদ থাকিল আপোনালৈ।
আপোনালৈও ধন্যবাদ
হয়, আশা কৰো আশা কৰো পিছতো আপোনাৰ লগত সেইদৰে কথা পাতিব পাম বুলি কিনে। ধন্যবাদন ধন্যবাদ।